হেল্লো' অ নমস্কাৰ নমস্কাৰ।
নমস্কাৰ
ভালেইনে?
ভালেই তাৰ পা
উম উম। কি কৰি আছে?
মই এতিয়া আহিছো। এতিয়া অলপ ওলাই গৈছিলো এফালে
অ অ এই যিহে গৰম পৰিছে আৰু আপুনি কি বাহিৰত ওলাই যাব
এহ আপোনাৰ গৰম চৰম এইবোৰ আমাৰ গৰম নাই। ছোৱালী মানুহে কলা পৰিব বুলি ৰ'দত নাযায়। আমাৰ একো গৰম চোম একো নাই।
সেইটোতো হয়েই বাৰু। উম উম। বাকী খবৰ খাতি ভালেই?
আপোনাৰ
উম ভালেই আৰু দিয়ক।
অতো।
উ উম মানে আপোনাক এটা কামৰ কাৰণে ফোন কৰিছিলো।
জনাবচোন কেনেকুৱা ধৰণৰ কাম?
মই মানে আপোনাৰ বিজনেছ এটা আৰম্ভ কৰিম বুলি ভাবিছিলো, আপোনাৰ আচাৰৰ বিজনেছ।
উম
উম উম। আপুনি মোৰ লগত কৰিব নেকি?
আপুনি জনাবচোন কি আচাৰ বনাব।
উম মানে বিভি ধেৰ বহুত বিভিন্ন ধৰণৰ আচাৰ বনাম ধৰ তাৰ পিছত আপোনাৰ মানে আমৰ আচাৰ থাকিব, চিকেনৰ আচাৰ থাকিব, গাহৰি আচাৰ থাকিব। তাৰ পিছত আকৌ আপোনাৰ হেৰি থাকিব শুকান মাছত আপোনাৰ যি যি ধৰ আচাৰ পায় আৰু সেনেকুৱা আচাৰ আৰু।
চিকেনতো ল'ব গাহৰিতটো নলব।
গাহৰিটো কিয় বেয়া হব নেকি?
চব হিন্দু মুছলমান চবেই খাব তো আচাৰটো কিনিব। সেইকাৰণে গাহৰিটো নলব
অঁ ঠিকে আছে তেতিয়াহলে ত' সেইটো মতে- মানে মই ভাবিছিলো এনেই গাহৰি আচাৰটো হেৰি কৰিম বুলি তাপাছত তো- টো যদি মানে পিছত প্ৰব্লেম হয় সেইটো হলে নলও। এনেই মানে বাকী ইখিনি আচাৰ মানে বনাম আৰু বনাই- নে মানে বিক্ৰী কৰিম বুলি ভাবিছিলে আপুনি এনেই- অকলে ধৰ ইমান খিনি ধৰ পইচা পাতিও ধেই লাগিব ন। সিমান খিনি ধৰ অকলে কৰিব- নাযাব যাবও মই ভাবিছিলো যদি মানে এটা পাৰ্টনাৰ আহি যায় পাৰ্টনাৰশ্বিপ কৰি পেলাই যদি কৰো- তেতিয়া অলপ ভালো হ'ব ধৰ।
সেইটো ঠিকে আছে, আপুনি যদি কৰে অনলাইন পৰ্যায়ত নিব লাগিব অনলাইনত-
নিজৰ প্ৰডাক্টটো দেখাব লাগিব অনলাইনত চেল কৰিব পাৰিব।
হয় হয়।
সেইবোৰ মই কৰি দিম বাৰু আপুনি চিন্তা কৰিব নালাগে খালী পাৰ্টনাৰশ্বিপটো কৰিলে- সমান সমান ভাগও লাগিব।
অঁ অঁ সেইটোতো হৈ যাব যিটো ধৰ প্ৰফিট হয় সেইতাৰটো ফিফটি ফিফটি হৈ যাব। সেইটো সেইটো চিন্তা কৰিব নালাগে বাৰুতো সেইটো হ'ব। বাকী মানে এতিয়া বস্তুটো মানে আমি সোনকালৰ পৰা আৰম্ভ কৰিব লাগিছিলে পিছলৈ ধৰা- থৈ দিলে ধৰ দিন গৈ থাকিব ন।
কিমান দিন?
আপোনাৰ মানে আমি হেৰি কি আছিলে যদি মানে বস্তুবোৰ ধৰা মোৰ তাত অলৰেডি- ডি আধা খিনি বস্তু আছেই।
উম'
আৰু বাকী অলপ ধৰ বস্তু আনিব লাগিব তাৰপিছত- আপোনাৰ কাইলৈ মানে পৰাই যদি হয় আৰম্ভ কৰি দিলো হয় আৰু।
এটোতো দিন লাগিব চাগে টেমা তুমলি তেল চেল।
ত' সেইখিনি মানে- তেলটো মানে তেলটো মানে তাকে ভাবি আছো তেল কি তেল দিলে মানে ভাল হ'ব।
কি পাবি নো মাষ্টাৰ অইল দিব।
আহ' কি কয়?
মাষ্টাট অইল দিব সৰিয়হ।
অঁ অঁ সেইটোতো হয় বাৰু মানে এতিয়া ধৰ- কিছুমানে ধৰ ভালকৈ বনালে ধৰ বস্তুটো- চেল যাব ন টেষ্টি হ'ব লাগিব ধৰ।
টেষ্টি হবলৈ আপুনি কেমিকেলযুক্ত বস্তু পৰিহাৰ কৰিব লাগিব। পুৰা একদম হান্ড্ৰেড পাৰ্চেণ্ট পিয়ৰ বস্তু ইউজ কৰিব।
অঁ পিয়ৰ বনালে তেতিয়াহে মানুহ এ খাই ভাল পাব তাৰপিছত আপোনাৰ- উম উম' তাৰপিছত আৰু এতিয়া ধৰ- সেই কামটোতো অকলে ধৰ আপুনি বা মই কৰিব নোৱাৰিম ন।
উম'
উম' তাৰ কাৰণেতো ধৰ মানুহ লাগিব এনেই এ কেইজনমান মানুহ- হু লগত মানে আমাৰ লগত হেৰি কৰিলে ভাল হ'ব। মানে হেল্পিং হেল্প কৰিবলে আৰু।
হেল্পাৰ দুজন তিনিজন হৈ যাব।
দুজন তিনিজন হৈ যাব ন মানে- আপোনাৰ কি আচাৰ আকৌ বহুত বনাব লাগিব নহয়, দুজন তিনজনী হ'ব জানো?
অঁ হৈ যাব।
আমিতো থাকিমেই ন।
হয়।
উম, উম। আপোনাৰ মানে বস্তুটো পেকেটিঙো কৰা হ'ব আৰু আপোনাৰ- টেমাও ইউজ কৰা হ'ব। টেমা-
পেকেজিংটো কি নাম, কি নাম দিব ব্ৰেণ্ডটোৰ নাম কি দিব?
অঁ সেইটোৱেই ব্ৰেণ্ড নামটো ভবা নাই মানে এতিয়ালৈ। কি দিলে ভাল হ'ব বা।
কি দিব আপুনি ভাৱক আৰু এইটো।
অঁ আপুনি মানে এটা কাম কৰিব, আপুনি যিহেতু এতিয়াতো আমিতো মিলিয়ে কামটো কৰিব লাগিব ন। আপুনি- এটা এডভাৰটাইজ কৰি দিব যাতে মানে সেইটো উলিয়াব পাৰি আৰু মানে চবেই ধৰ কিনিয়ে কৰে।
এডভাৰটাইজটো মই তেতিয়াহে দিব পাৰিম যেতিয়া আপুনি ব্ৰেণ্ডিং নামটো কব।
সেইটোৱেতো, ব্ৰেণ্ডিংটো নাম- ব্ৰেণ্ডিং নামটো এতিয়া কি দিলে ভাল হব আপুনিও কওঁক চোন।
এ দিব আৰু কি দিয়ে, খাতি অসমীয়া আচাৰ দি দিওঁ।
অ' ঠিকে আছে হ'ব, সেইটোতো ভাল হ'ব ন' দিলে।
দিলেই হ'ল ত।
অঁ, অঁ। হ'ব তেতিয়া হ'লে। তাৰপিছত আপোনাৰ, সেইটো আপুনি- এতিয়া ফাষ্ট আমি আচাৰটো বনাই এবাৰ ট্ৰাই কৰিব লাগিছিলে নেকি তেতিয়াহে ধৰ- হেৰি প্ৰমোচনটো কওঁতে বেছি ভাল হ'ব ন'।
হয়।
উম, উম, কালিলৈ আপুনি এবাৰ আমাৰ ঘৰত আহিবচোন।
মানে আপুনি স্থায়ী দোকান বানাবনে অস্থায়ী?
ফাৰ্ষ্ট দোকান হিচাপে তেনেকুৱা নহয় মানে এইটো, ঘৰতে এটা হেৰি কৰিম আৰু।
হলো আপোনাৰ-
অঁ কাৰণ দোকান চোকান বুনাবলৈ এতিয়া ধৰা আপোনাৰ বহুত পইচা পাতি দৰকাৰ হৈ যাব ন'।
সন্মুখতে এখন টেম্পৰাৰী দোকান দিব পাৰিব টেম্পৰাৰীকে, অস্থায়ীকে মানে।
মানে আপোনাৰ ফাৰ্ষ্ট হেৰি কৰি লওঁ, আপোনাৰ কি আছিলে? ঘৰটো মানে আগতে অলপতো বনাইছিল, কৰি লওঁ যদি চেল যায়। অৰ্ডাৰ আহে তেতিয়াহে মানে পিছলৈ সেইখিনি বেছি হেৰি কৰিম আৰু।
এদভাৰটাইচমেণ্ট দিলেতো অৰ্ডাৰ আহি একোতা।
নহয়, নহয় আৰু কিছুমানে এতিয়া ফাৰ্ষ্ট বস্তুটো ধৰ এবাৰ দুবাৰ খাইছিলেহে। টেষ্টি পালে ধৰা আপোনৰ বস্তু কিনিব হয় নে নাই?
উম।
যদি বস্তুতোটো বেয়া হয় তেতিয়াতো মানুহেটো নিকিনিব নেক্স বাৰ।
নিকিনে হয়।
উম, উম, সেইটো কাৰণে মানে।
অঁ হৈ যাব, যাব।
সেইটোৱে আৰু, এনে হেৰি- আপুনি বাৰু কালিলৈ আমাৰ ঘৰত আহিবচোন ভালদৰে কথা বতৰাখিনি পাতি ল'ম।
আপোনাৰ ঘৰ চিন নাপাওঁ নহয় আপুনি লোকেশ্যনটো দিব লাগিব।
অ', ঠিক আছে মই আপোনাক লোকেশচনটো পঠাই দিম বাৰু।
অ', কিবা বানপানী আছে নেকি আকৌ সেইফালে?
বানপানী আমাৰ এইফালে হোৱা নাই বাৰু এনেই বেলেগ বেলেগ জেগাত হৈছে। অ', অ', সেয়াই আৰু। বাকি কোৱা বাৰু, কি কৰি আছা এতিয়া?
আছো এনে বাৰু। ছাৰটোতো এডভাৰটাইজমেণ্ট ভালেই হয়।
অ', অ'।
আপোনাৰ ফালে?
কি কৈছে?
আপোনালোকৰ?
অ', আমাৰো ভালে দিয়ক। অ', ৰ'বা কি খোৱা বোৱা হ'ল।
খোৱা বোৱা হৈছে বাৰু এতিয়া বনাইয়ো আছে আপোনালোকৰো বনাই আছে চাগে।
কি কয়?
আপোনালোকৰ বনাই আছে চাগে?
অ', বনাই আছে খোৱা হোৱা নাই বাৰু।
কি বনাইছে?
উম, জানো বা কি বনাইছে এতিয়া।
আপুনি কি কি ভাল পায়?
এ মই মানে কি আপোনাৰ চিকেনটো বেছিকৈ ভাল পাওঁ ন। সেইটো কাৰণে আপোনাৰ এইটো মানে চিকেনৰ আচাৰতো বনাম বুলি ভাবিছো।
হম।
উম, উম।
চিকেনটো আচাৰ কেনেকে বনাব?
এতিয়া চিকেনটো আপোনাৰ বইল কৰি পেলাই। তেনেকাই আৰু মানে এ এতিয়াতো কি হয়। কিছুমান মানুহ ৰাতিপুৱা ধৰা আপোনাৰ লৰা লৰি হয় ন। ভাজি চাজি চব্জি চব চব্জি দাইল চাইল বনাবলৈতো আপোনাৰ অসুবিধা হয়। ত' আচাৰ মই এনেকোৱাকৈ কে বনাম যে আচাৰটো লওঁক আৰু পুৰা ভাতৰ লগত খাই দিয়ক। আৰু তেনেকা দালি ভাজি একো দৰকাৰ নহ'লেও হ'ল।
মছলা ইউজ কৰেনে নকৰে আচাৰত?
মচলা ইউজ কৰিব লাগিব তেতিয়াহে টেষ্ট এটা উঠিব এনেই আৰু নহ'লেতো নহ'ব। আকৌ মচলা আপোনাৰ মানে পেকেটিংটো নহয় মানে পুৰা ঘৰত খুন্দি কৰি তেনেকা ইউজ কৰিব লাগিব।
আচ্ছা জলকীয়া গুৰি ইউজ কৰিব।
অ', জলকীয়া মানে আপোনাৰ গুৰিতটো মানে আপোনাৰ ঘৰতে শুকান জলকীয়া বনাই কিনে। পিচি পেলাই তেনেকুৱা কৰিব লাগিব।
অ'।
উম, উম।
ঠিকে আছে বাৰু, জলকীয়া আপোনাৰ ঘৰৰে নেকি?
ঘৰৰ মানে ঘৰত আছে বাৰু ইমানো নাই কিনিব লাগিব। উম, উম।
হৈ যাব বাৰু দিয়া
উম উম সেইটোয়েতো আৰু কি হয় কৰিবা এতিয়া টাইমত আৰু
তাকেতো আপোনাৰ বিজনেচো বহুত সোনকালে কৰিম বুলি ভাবিছ আপোনাৰ বয়সটো
কি কি
বয়সটো
মো বয়স বাইছ বছৰ।
বাইছ বছৰত আপোনাৰ আচাৰ ব্যৱসায়টো কৰিলে বঢ়িয়া হ'ব বাৰু।
উম উম নক নকৰিলেতো আপোনাৰ উপায় নাই ন কৰিবতো লাগিবই।
একদম হৈ যাব দিয়ক।
অ অ
আৰু বেলেগ কিবা বেলেগ কিবা ব্যৱসায় চিলাই তিলাই
কি কৈছে
চিলাই তিলাই শিকিছা নেকি
এ নাই নাই শিকা নাই বাৰু
শিকিব পাৰিবা আমাৰ ইয়াতে
কি কৈছে আপোনাৰ চিলাইও হেৰি আছে নেকি
হয় ইনষ্টিটিউট আছে আমাৰ চিলাই শিকা
অ অ এ প্ৰাইজটো কিমান হ'ব আপোনাৰ শিকিলে কৰিলে
আমাৰ আছে ওৱান ইয়াৰ আছে ছিক্স মান্থ আছে থ্ৰী মান্থ আছে এনেকুৱা টাইম আছে। এনে কোনটো লাগেবা
অ অ এনে আপুনি কৈ যাওকচোন কোনটো কিমান মান্থত কিমান কিমান পইচাটো হয়।
থ্ৰী মান্থত আপোনাৰ থ্ৰী থাউজেড ছিক্স মান্থত আপোনাৰ হ'ব ফৰ থাউজেণ্ড ফাইভ হাণ্ড্ৰেড।
উ উ
আৰু ওৱান ইয়াৰ যোনটো কৰ্চ আছে সেইটো অ সকলো শিক্ষোৱা হ'ব সেইটো কাৰণে এইটো হ'ব। তোৱেলফ থাউজেণ্ড
টুৱেল থাউজেণ্ড ন উ উ এনে কোনটো শিকিলে বেছি মানে লাভ হ'ব পাৰে
ওৱান ইয়াৰতে ল'ব আপোনাৰ ডিছকাউণ্ট দি দিয়া হ'ব টুৱেল্ভ থাউজেণ্ডৰ পৰা আপোনাৰ এইথ থাওজেনো আহিব জাব পাৰে
উ উ তাকে মানে এক পিছে চিলাই টো শিকি থোৱা হলে ভাল আছিলে এ শিকিব মন আছিলে বাৰু চিলাই টো
হয়
উম উম তাৰপৰা টাইম মিলাব হয় হয় আপোনাৰ টাইম মিলাবলে অক কণমান মানে দিগদাৰ হৈ যায় যে সেইটো কাৰণে আৰু
উম শিকিলে আমাৰ ইয়াৰ পৰাই মেচিন ক্ৰয় কৰিব পাৰিব কম দামত
মেচিনো পাম্প ন
একদম
উম উম কিমান মান পৰিবগৈ মেচিনটোত?
মেচিনটো আপোনাৰ কোম্পানী লৈ আছে, কম দামতো আপুনি টেন থাউজেণ্ড।
হয় হয়।
যোনতো বেছি ভালটো আপোনাৰ টুৱেন্টি ফাইভ থাৰ্টি এনেকে আহি যায়।
হয় হয়।
উমঁ'।
অঁ' ঠিকে আছে, মই বাৰু হেৰি কত ভাবিব লাগিব দেই, মই এনেই চিলাইতো শিকাৰ কথা ভাবি আছিলো বাৰু।
ল'লে কিমান মানটো ল'ব বা কোৱা, ল'ব নেকি?
অঁ' ওৱান ইয়াৰ টোকে লম অঁ।
অহ-অহ' হৈ যাব তেনে।
যিটো ভাল সেইটোয়ে লম আৰু ন' এনেই ধৰ তিনিমুহিয়াটো শিকে আপোনাৰ যদি পিছত লাভ নহয় সেইটো শিকাই নিশিকাই একো হেৰি নহ'ব।
মেচিন চেচিন ল'ব নেকি আমাৰ পৰা?
কি কয়?
শিকিলে মেচিন চেচিনো ল'ব নেকি আমাৰ পৰা?
অঁ' যদি মানে যেতিয়া কমপ্লিট হয় তেতিয়া ল'ম মেচিন এটা, তেতিয়াতো কাপোৰ-চাপোৰ চিলাব পাৰিম আৰু।
উমঁ' পাৰিব হয়।
উমঁ' উমঁ' ভাল মানে মেচিনবোৰ ভাল নহয় ন।
আপোনাৰ ইমান দাম ল'ম যেতিয়া আপোনাৰ বেষ্ট ক কোৱালিটিতো দিম।
নাই নাই, আজিকালি মেচিনবোৰ যে সোনকালতে বেয়া হৈ যায় যে।
নাই নাই নাই, আমাৰতো আপোনাৰ ভাল কোৱালিটিতো ল'ব আপোনাৰ দিন যাব। যদি কম দামী লয় আপোনাৰতো বেয়া হ'বই।
হ'বই অঁ' সেইটোতো হয়।
হয়।